অঁ কি কৰি আছে?
এ আছো আও কি কৰিম অকমান ওলাই আহিছো। এই গৰুগেইটাক খোৱাবৰ কাৰণে মানুহজন কামত গ'ল যে। এ ঘৰত নাই ঘৰত নাই এতিয়া কামৰ পৰা অহা দেৰি হব। সেইটো কাৰণে এ গৰু ছাগলী কেইটা গৰু ছাগলী কেইটাহে ছৰাই আছো। অ পেট নভৰিলে আ অ গৰু আছে ছাগলী আছে এইয়া হয় নেকি? অ পথাৰত আছ যে এতিয়া মানে আমি দহ হেজাৰ টকা পাইছিলো যে সেই দহ হেজাৰ টকাত মানে এতিয়া ছাগলী গৰু কিনি লৈছো এতিয়া আকৌ সেয়া দে খোৱাব নালাগিব, গোটত দেখুৱালে তেতিয়াহে হেৰি আকৌ পঁচিশ হোজাৰ টকা পাম নহলে নেদেখ খুৱালে নাপাম নহয় সেই তাকে
আমাৰো তেনেকে আমাৰ মায়ে পাইছিলে নহয় তাৰপিছত উম এয়া আমাৰ বৌহঁতৰ ঘৰত পুহিব দিলে এনেকে পোৱালী ছোৱালী হৈছে ছাগলী আকৌ বোৰে ফটো মাৰিও দিব লাগে
ফটো মাৰি দিব লাগে আকৌ ফটো মাৰি দিলে তেতিয়াহে আক কৌ পিছৰ কেইটা দিব আমি যদি অ অ আমাক বোলে লাখপতি বাই দেউ বনাব আকৌ হা হা ন মানে সেইটো কাৰণে এতিয়া পইচাটো যদি আমি
সেই অ কিবা মানে ব্যৱসায় এটা কাৰণে দিছে আৰু ন
ব্যৱসায় কাৰণে দিছে পইচাটো যদি আমি নেদেখুৱাও যদি খাই থৈ ছো সেইটো কাৰণে মানে দেখাব লাগে সেইটো কাৰণে এতিয়া লোক লোক কৰ বস্তু মিছা কথা কৈ দেখুৱাতকৈ নিজে আনি লোৱাই ভাল সেয়া আনি ললো
উম সেইটোয়ে ভালে কৰিছে আমাৰ এইটো পুহিব নোৱাৰাৰ কাৰণে মানে দি থৈ দিছে আৰু বেলেগক কিনি কিন্তু কিনিছে বাৰু
অ মানুহজন মানে দিনতো এটা কামত ওলাই যায়গৈ এতিয়া বহুত দিগ দাৰ মানে আৰু গৰুকেইটা থাকিলে এতিয়া ৰ'দত যে এতিয়া অকনমান খুতিটো সলাই দিছো, চাহত আনি দিছো। আনি দি এতিয়া, পানী খুৱাই পানী খুৱাইছো খোৱা বোৱা। কৰিলা পিছে, কি খালা?
মই কলেজৰ পৰা আহি খো খোৱা নাই এতিয়াও। খাম আৰু, একজাম আছিলে যে প্ৰেক্টিকেল, এ তাইৰ একজাম শেষ হ'লনে নাই?
অ' নাই, শেষ হোৱা নাই, এতিয়া আৰু আছে নেকি অহ', ঊনত্ৰিশ তাৰিখে বোলে একেলগে তিনটা দিব। তিনিটা বোলে।
আমাৰ যোৱাকালি, আমাৰ যোৱাকালি দুটা হৈছে পিছত আজি এট টা হৈছে আৰু প্ৰেজেণ্টেছন হৈছে।
হয় নেকি, পাৰিলা নে নাই?
পাৰিলো। মানে এইবাৰ অলপমান টাইপটো মানে সলাই দিলে, যোৱাবাৰ যেনেকুৱা আছিল তেনেকুৱা দিয়া নাই এইবাৰ।
অ', এতিয়া বেলেগ দিছে মানে।
অ', আও অলপমান বেলেগ দিলে, একদম মানে। এটা কুৱেশনত মানে এক নম্বৰত আঠ নম্বৰ দিছে এটা, সেইটোত মানে এক নম্বৰতে, এক নম্বৰকে হ'লে মানে ওৱান মিনিট, এক নম্বৰ ওৱান মিনিট কে। অ', আইডেন্টিফাই কৰিব লাগে। অ' এইবিলাক হেৰি টিকেট কি বোলে নাযায় বোলে তাই।
অ', টিকেট মানে কি? অ', এতিয়া সিহঁতৰ সময় নহয়, এতিয়া আনিবৰ কাৰণে এতিয়া দেৰিকে বিশ তাৰিখৰ পিছত কাটিব দিছে, বিশ তাৰিখৰ পিছত কাটিলেনো কেইদিন থাকিব। এতিয়া, এনেই অহা যোৱাটোহে হ'ব ইমান। অ', কলেজ খুলিব, তেতিয়া আকৌ নাম লগাব সময়ত আকৌ অসুবিধা নহ'ব। ৰাতিলে কেনেকে আহিব আৰু এতিয়া নাম তেতিয়া তাইয়ো আহিব নোৱাৰিব, ইমান দূৰ বাট। সেইটো কাৰণে এতিয়া কেনচেল কৰিব দিছো, এতিয়া কিবা হয়। এতিয়া নাজানো, আকৌ যদিও কৰে আৰু এতিয়া নাজানো আৰু, পইচাটোও বাঢ়ি আছে। এতিয়া।
অ', তেতিয়াটো একদম বহুত বাঢ়ি আছে, যাওঁতে যদি তেৰ হোজাৰ লাগে এইটো বহুত অসুবিধা হয়, যিমানে নহওক।
অ'। সুবিধা হব তেতিয়া, হেৰি আকৌ আহিব নালাগিব?
উম, সাত হাজাৰ মান হৈ থাকিলে ঠিকে।
অ', নহয় ন হাজাৰ হৈ আছিল বাৰু, ন হাজাৰ হৈ ছিল, এতিয়া মানে এদিনতে মানে আকৌ সেইকেইটা বাঢ়িল।
এ চাই থাকিব লাগে, কমিলে কাটি দিব লাগে।
অ', এতিয়া চাই থাকিব দিছো, চাই থাকে কমিলেই মানে এতিয়া কাটিব দিম আৰু। অ', আৰু যদি দেৰি হয় নালাগে যাব, কাৰণে এতিয়া আকৌ আহিব আকৌ কাম লগাব কাৰণে অসুবিধা হ'ব তেতিয়া, বহুত এতিয়া কিন্তু মই, সিহঁতলে কিবা বস্তু দিবৰ কাৰণে যোগাৰ কৰিলো, এতিয়া মানুহজনীয়ে কৈছে কচু লতি, অ' মানুহজনীয়ে কৈছে কচুলতি আনিব দিছে। কণী লৈ যাব দিছে, আকৌ কঠালৰ গুটি। তাৰ পিছত আকৌ শুকাত মাছ, কেছা মাছ। আৰু বিহ জলকীয়া, হ চব নিব দিছে। ডাঙৰ জনীয়ে কৈছে পিঠাগুৰি জলপান আমাৰ অস অসমৰবস্তু না গাঁৱলীয়া বস্তু হে চাহ উতলোৱা পিঠা বনাই নিব দিছে, তেল পিঠা বনাই নিব দিছে। এ ধেৰ নাম কাঢ়ি আছে এতিয়া, মানে তলি বেগ ভৰ্তিয়ে হৈ যাব আৰু। আকৌ এতিয়া বেছি পেলাই ওজন হলেও।
অ' অ' সেইটো প্ৰব্লেম হব অ' সিদিনা যে তলিবেগকেইটা আহিছে। আহিছিলে কাৰণে দেখাইছিলে ভাল আহিছে ন'
অ' ভাল ধুনীয়া ৰং টো ভাল লাগিছে ধুনীয়া লাগিছে।
অ' মানে এইটো ডাঠ থাকে ন টান। টান থাকে ন' টান মানে বস্তুতটো হেঁচি দিলে হেঁচা নযোৱা টাইপৰ।
অ' হয়- হয়। ভাল আৰু ৰংটোও ভাল আকৌ হেৰি দুটা আছে এ মই আকৌ বুজি ন'
মানে কাপোৰ টাইপৰ নিচিনা সেইগিলাক ভাল নহয়।
হয় মই আকৌ বুজি নাপাওঁ। মানৰ হে যিটোৱে দিব আহিছে তাক কৈছো মোৰ দুটা ছোৱালীজনীয়ে দুটা। দিছে আকৌ আপুনি আকৌ এটাহে দিছে যে। হয় হয় এ এটাহে দিছে যে কৈছে নহয় আৰু এটা ভিতৰতে আছে। গোটেই কেইটা দুইটা মিলি ধৰি লওক। পাঁচশ চল্লিশ টকাত নে একচল্লিশ টকাত। মানে নাই চৌবিশ একচল্লিশ টকা আছিল জানো।
আকৌ বিশালত ল'ব গ'লে একেই- একেই প্ৰডাক্ট আহিব কিন্তু মানে বহুত।
হয় অ' বিশাল বিশালত বহুত দাম। বিশালৰ বস্তু কিনিবই নোৱাৰি।
উম বিছালত খালি খোৱা বস্তু খিনিৰ কাৰণে ভাল আৰু অলপ। তাকে কাপোৰ বিলাক একদম। অ', ঘৰ পৰা লৈ আহি মই।
অ', বিশালত এ আচাৰ খবা যে বেচে বৰ ধুনীয়া লাগে খাইপিনে হয়নে। আমৰ আচাৰ, আকৌ বিজ লকীয়া চব আচাৰে পোৱা যায় আৰু এবাৰ আনিব দিলো আমৰ আচাৰ, ছোৱালীজনীয়ে আনিলে মানে কি আমৰ আচাৰ এটা আহিল। আকৌ নহৰু আচাৰ এটা আহি, নহৰুতটো ইমান বেয়া পাওঁ খাই মই মানে কি কৰিলো, নহৰুটো থৈ দিলোঁ একে খাব নোৱাৰো। যেতিয়া মাংস আনিলে কি ক, তাকে নহৰুকে হেৰি কৰি খুৱাম। উম থেঠালি পেলাই সেনেকেই দি ঠেঠালিলে পিছা নিচিনা হৈ যায় মানে, সেইকেইটা। সেয়া তাকে দিওঁ এনেকে খাবই নোৱাৰিলোঁ, ত' ভ কোনোবাই খাই কিন্তু মইহে বেয়া পাওঁ খাই।
অ', গোটা-গোটাই আছিলে নহৰু।
হা?
গোটা-গোটাকে আছিলে নে কি আচাৰত নহৰু? অ', আমাৰ ঘৰতো নহৰু ভাল নাপায় কোনো। এনেকে কেতিয়াবা। হেৰি এই আ যে, এই এতিয়া মানে পুৰা অ', গুৰি কৰা আচাৰটো যে নহৰু সেইটোও অলপ ভাল লাগে।
হয়, অ', সেইটো নাজানো বাৰু আমি খাই পোৱা নাই, খাই পোৱা নাই সেনেকে। নাজানো এনেই কিন্তু এটাই আনিছিলে যে সেইটো চব গোটা-গোটাকে আছে। এই একো নহৰুতো বহুত টাইট চোন, কিন্তু এনে পিচি দিলে মানে ঢিলা হৈ থাকে, এনেই টিপিব নোৱাৰি এনে। তাইত হৈ থাকে। গোন্ধটো নহৰু- নহৰু লাগে গোন্ধটোও খাই ভাল নালাগে দিয়া।
খোৱাতটো ভালেই। কিন্তু এতিয়া খাব পৰা নাযায় চব মানুহে খাব নোৱাৰে।
অ', পেছা আমাৰ মানুহজনৰ কাৰণে ভাল পেছাৰ যে।
আমাৰ আমা, একেবাৰে খাব নোৱাৰে, ইমান প্ৰেছাৰ কিন্তু মানে তেওঁ খাব নোৱাৰে, মানে আমাৰ যদি দালিত দিয়ে দালিত তেল মাৰো দিব নহয় তেল খিনি, তাৰ পিছত দালি খিনি অ', পাগা আৰ পিছত সেইকেইটা বিচাৰি চাই পেলাই দিয়ে গোটা গোটাকে দিয়ে।
হয় নেকি, অ'। অ', আমাৰো সেনেকুৱা আমাৰ, আমাৰ আকৌ মই আৰু ছোৱালী জনীহে বেয়া পাওঁ, কিন্তু মানুহজনে খাই ভাল পায় ভাল পায় মানে বেয়া পালেও খায়। সেই যে উ হাই প্ৰেচাৰ আছে যে।
আমাৰ আম্বা ভাই গৈছে, আজি নগাঁও লৈ গৈছে আম্বা আৰু দাদাই।
অ', কি ভৰ্তি কৰিব নে নাখ দেখাবহে?
নাই ডক্টৰ দেখাব লাগিব। মানে চুগাৰটো অ', মানে সেইটো ৰেগুলাৰ। চুগাৰ টো আছে বেছি, আকৌ হাইপ্ৰেচাৰ।
অ', সেইটো চুগাৰ জোখাৰ মেচিন আনি লৈ ল'ব লাগে ঘৰতে, এতিয়া আছে নেকি? অ', সদায় অ', সদায় জুখিব লাগে, তেতিয়া এইটো বেমাৰ কি? উ, এতিয়া পটককে বাহে পটককে কমাই।
অ ইমান খোৱা বোৱাটো কাৰণে নুঠে মানে এইটো হাই নহয় এই মানে টেনচন বিলাক। থাকে যে এনেই এনেই টেনশ্যন লৈ থাকে এই সেইবিলাকৰ কাৰণেহে মানে বাঢ়ে।
অ চুগাৰ থাকিলে টেনচন লব নালাগে চুগাৰ থাকিলে বোলে। এটা এটা হেৰি বডি গাৰ্ড লাগে থাকিবৰ কাৰণে। পাহৰি যায় আকৌ বেছি টেনচন কৰিব নোৱাৰে।
অ বহুত টেনচন লৈয় অ এই হাৰ্ডৰ আছে। এ মাৰ ঘৰ একদম নেচ। চুগাৰটোৱে মানে হাৰ্টৰ নাৰ্ভৰ এইবিলাক হজম শক্তি এইবিলাক চব সেৰিকৰি পেলাই।
অ চব একেবাৰে চেপি লৈ আহে আকৌ কিডনিকত প্ৰব্লেম কৰে। তাৰ পিছত আকৌ চকুৰ চকুও প্ৰব্লেম কৰে। এতিয়া মানে সেইটো বেমাৰ থাকিলে। কত ৰিক্সত থাকিব লাগে আৰু মানুহজনী টেনচন নিদিবা ভালকে। হেৰি কৰিবা নহ'লে বহুত দিগদাৰ হব তুমি যদি
এইবিলাক আমাৰ টেনচন লৈ থাকে আৰু এতিয়া বাৰ টেন্যচটো নাইকিয়া হল এতিয়া মোৰ টেন্যচন লৈ থাকে এনে
অ তোমাৰ কি টেনচন ল'য়। লৈ থাকিব লাগে এতিয়া পঢ়ি আছা পঢ়ি থাকা এতিয়া কি টেনশন লৈ থাকে। এ আগৰ দিনৰ মানুহে বুজি নাপায় যে ছোৱালী ডাঙৰ হৈছে এতিয়া বিয়া বাৰু দিব লাগিব। আৰু বা কেনেকুৱা মানুহ।
সেইটোৱে মানে অ সেইটোয়ে কথা।
শেষবাৰ ভাবি থাকে মানে আৰু বেলেগ একো নহয় আৰু। অ কেনেকুৱা মানুহ পাব কি কৰিব সেইটো উপাৰ্জনৰ কথা আও উপজনে যি টক দিৰত থয় দিছে সেহে হ'ব। এতিয়া এতিয়া ভাবি ভাবি টেনচন কৰি থাকিলে কি লাভ হ'ব।
সেইটো এয়া নাম লেও অ টেনচন নকৰিব কাৰণে এতিয়া টেনচন কৰি কিনো কৰিম আৰু
অ হ'ব দিয়া ভাল পেই ভাল পায় নে নাপায় কিমান সময়ত আহি পায়। পিছত খবৰ লম দিয়া এতিয়া ৰাখিছো হ'ব।